হেল্ল'।
শুনি আছোঁ।
শুনিছা ন।
শুনিছোঁ শুনিছোঁ।
অ অ।
পিছে আজি কেনেকে মনত পৰিল
মানে তোমাৰ এনে মনত পৰিল মানে
বহুত দিনৰ পিছত আজি কথা বতৰা হ'ল
ফল স তোমাৰ লগোকত বহুত দিনৰ পিছতে হ'ল
উম
অ
উম কামৰ বাবে মই অলপ ব্যস্ত থাকো হয়নে অ আজি অলপ সময় পালো
হয় হয় মানে এই তোমাৰ এটা কথা সুধিব লাগিছিল মানে চবে মানুহ বিলাকে কৰি থাকে মানে ভাগ্য আৰু পৰিশ্ৰমৰ কথা কৈছ মানে
আচা হয় নেকি
হয় হয় মানে তুমি কি ভাবা মানে ভাগ্ৰ পৰিশ্ৰমৰ বিষয়ে কি ভাবা মানে আৰু ইংলিছত হয়টো কি বুলি কৈা নাজানো বাৰু অসমীয়াতে কৈছো ভাগ্যৰ পৰিশ্ৰমৰ বিষয়ে কি ভাব মানে কিছুমানে কষ্ট কৰি মানে একো নাপায় ফল উ
অ মোৰ মতে অ মোৰ মতে পৰিশ্ৰমেই মানে তোমাৰ সফলতাৰ মূল চাবিকাঠি বুলি কোৱা হয়
হয়।
আমি মানে ক'বলৈ গ'লে আমি মানে কষ্ট কৰিব নিবিচাৰোঁ আৰু ভাবোঁ যে। মানে উপাৰ্জনটো অলপ ভাল হওঁক আমি ধনী জলদিকে হওঁ। এনেকুৱা মানে মানুহৰ ভাৱ চিন্তা চৰ্চা থাকে
হয়-হয়-হয়,
মোৰ-মোৰ মানে নিজৰ বক্তিত্ব মানে তোমাৰ ইয়াৰ কাৰণে কি পৰা কৈ আছো যে যদি আমি কষ্ট কৰো, তেতিয়াহ'লে নিশ্চয় ভাগ্যয়টো ভাল হ'ব।
হয়-হয় কিছুমানে মানে সোনকালেই মানে সফল হয় কিছুমানে দেৰিকে হয় অলপ। কিছুমানানে চাকচেচটো সোনকালে মিলে আৰু কিছু মানে দেৰিকে মিলে তোমাৰ।
উম এইটো ঠিকেই এইটো মানিছো তোমাৰ কথা কিন্তু ভাগ্যৰ উপ ওপৰত মানে বহি থাকিলে মানে কোনো লাভ নাই যেন লাগে মোক হয়নে।
ভাগ্যৰ ওপৰত সেইটো হয় বাৰু কিন্তু মই ভাবো মানে কি ভাগ্যটোৰো দৰকাৰ আছে নেকি মানে পৰিশ্ৰমটো কৰিব লগবো ভাগ্যতটো আছে নেকি?
অ ভাগ্যতটো-ভাগ্যতটো লাগেই লগটো কিন্তু অহ, চব বস্তুতে আমি যদি চব অ।
অ, মানে কিছুমানে দেখোন বহুত কষ্ট কৰি থাকে সিহঁতে মানে নাপায় আৰু কিছুমানে দেখোন কষ্ট নকৰাতে মানে-মানে হেৰি হৈ যায় মানে।
এইটো-এইটো-এইটো তোমাৰ কথা মই কৈ আছো অ ঠিকে আছে তুমি ক'লা তেতিয়া মই তোমাক অলপমান বুজাই দিওঁ। কথাটো এতিয়া চোৱা আমি যদি অহ কৰোবাত যাবলে হলে অহ শুদ্ধ ৰাস্তাত যদি যাম তেতিয়া হলে জল্ডিকে পাম হয়নে, আমি যদি ৰাস্তাটো যদি যদি আমি বেলেগ ৰাস্তাত যাওঁ তেতিয়াহলে হয়তো আমি এই আমাৰ লক্ষ্য লৈ নাপাবও পাৰো।
হয়।
মানে এ মানে এনেকুৱা ধৰণৰ কথা আমি যদি আহ, কাম সঠিক ভাৱে কৰো আৰু সঠিক ৰাস্তাত যদি যদি আমি কৰো তে তেতিয়াহ'লে হয়তো আমি আগবাঢ়িবলৈ আমি মানে তালৈ পাবলৈ বেছি সময় নালাগিব আৰু যদি আমি কাম এনেকুৱা কৰো যত আমাৰ মানে মন নাই, আমি এলেহুৱা হৈ কিনে কাম কৰি আছো তাত আমি। যদি কষ্টই কৰি আছো দিন ৰাতি হলেও তাত আমি মানে একো নাপাম।
অ' মানে কি তোমাৰ হেৰি হয় আৰু ভাগ্যয় আৰু পৰিশ্ৰমৰ কথা ক'ব গলে মানে। কিছুমানে দেখোন হেৰি কৰে মানে তোমাৰ এ মই দেখাও পাওঁ আমাৰ ইয়াতে মানে কিছুমান মানে বহুত কষ্ট কৰি থাকে দেখো আৰু কিছুমানে নো নোপোৱাকে পাই যায় দেখোন।
এইটো কথা তোমাৰ মই মানিলো কিয়নো ভাৱ চিন্তা চৰ্চাটো নিজৰ-নিজৰ অ' নিজৰ-নিজৰ ওপৰত হয় হয়নে? আৰু আমি যদি এ নিজকে ভালদৰে তৈয়াৰ কৰো আৰু নিজকে আমি, মানে সময়সীমা মানে বান্ধি থওঁ। ক'ত কি কেতিয়া কৰিব লাগিব এই বস্তুটো যদি আমি মানি লওঁ। তেতিয়া হয়তো আমি মানে অহ তালৈ পাবলৈ বেছি সময় নালাগিব পাৰে। কিন্তু আমি দিনটো চৌব্বিশ ঘণ্টা যদি আমি এনেকুৱা টাইমত দি দিওঁ য'ত আমাৰ মানে ভাগ্য নাই তাত।
অ-অ নাই-নাই।
হয় নে এতিয়া মানে উদাহৰণ স্বৰূপে যদি মই কওঁ তোমাক তোমাৰ যদি বন্ধু বান্ধৱ আছে বন্ধু বান্ধৱ যদি ভাল ভাল লিখা আৰু ভাল ভাল কথা বতৰা কয় ভাল ভাল জাগাত সিহঁতৰ মানে চিনাকি আছে সিহঁতৰ লগত যদি তোমাৰ বন্ধুত্ব আছে তেতিয়া তোমাৰো মানে দিমাগত তেনেকুৱাই কথা আহিব এনেকুৱা কাম কৰিবলৈ ইচ্ছা যাব। হয় নে তোমাৰ বন্ধু যদি এনেকুৱা আছে যোনে মানে চৌবিশ ঘণ্টা বেলেগৰ আন্ডাৰত কাম কৰে বা হয়। বা মানে লেবাৰ টাইপৰ কাম কৰে আগৰ কথা নাভাবে এটা মানুহৰ মানে তলত বহি কিনে কাম কৰিব চেষ্টা কৰে তে নে ই সদায় পিছ পৰি যাব।
হয় হয় হয় ঠিকে কৈছে হয় হয়।
ত' কথাটো এনেকুৱা হয় আমি ভাবিব লাগিব যে আমি আজি এইটো কাম কৰি আছো ইয়াত পৰা আমি কি শিকিলো আৰু কালিলৈ আমাৰ কামৰ পৰা আমি কি উপাৰ্জন কৰিব পাৰিম। এই বস্তুটো আমাৰ ম মোৰ মোৰ মানে আহ, মোৰ হিচাপত এই বস্তুটো মানে জৰুৰী হয়।
হেল্ল'
আহ তুমি কি কোৱা ইয়াৰ বিষয়ে?
কোনটো বিষয় মানে তোমাৰ যি অলপ পৰিচ মানে হেৰি কৰিব লাগে এটা বিষয়ৰ ওপৰত মানে তোমাৰ যিটো মানে তুমি সদায় কৰি থাকা ৰুটিন হিচাপত আৰু
হয়।
মানে সেইটো বিষয়ৰ মানে তুমি চেষ্টা কৰি থাক। থাকিব লাগে মানে আৰু তোমাৰ সেইটো দুই তিনি বছৰ হওক চাৰি বছৰ পাঁচ বছৰলৈকে সেই বিষয়টোত মানে চেষ্টাটো এৰি দিব নালাগে। নালাগে মোৰ হিচাপত মানে কি।
হয় ঠিকেই কৈছা তুমি।
তাৰ মানে সেই বিষয়টো মানে তুমি যিটো বিষয়ত তুমি পঢ় পঢ়ি আছা এটা কিবা এক্সামৰ কাৰণে। চৰকাৰী চাকৰিৰ কাৰণে তুমি পঢ়ি আছা উদাহৰণ দিছো মই তুমি দুই তিনি বছৰ মানে ফেইল কৰিলা মানে তোমাৰ ইন্টাৰভিউটোত। বেয়া হল মই ভাবো তুমি আৰু বয়স থকা লকে মানে তুমি চেষ্টা কৰি থাকিব লাগে।
হয়। অ সকলো ক্ষেত্ৰৰ কথাই তুমি কৈছানে মানে কি মই বুজি পোৱা নাই।
কি কৈছা?
মানে সকলো ক্ষেত্ৰৰ কথাই তুমি ক মানে কৈছা নে কি কৈছা তুমি?
হয় হয় চব ক্ষেত্ৰতে মানে মানে এবাৰ কৰিলে বুলি যি হাৰ মানি গলে মানে এটা এবাৰ এবাৰ যে কৰি কিনে বস্তুটো। ফেল হৈ গৈ তাৰ পিছত মানে যি সেই বস্তুটো এৰি দিব লাগে সেইটো নহয় মোৰ হিচাপত আৰু কৰি আৰু নেক্সট টাইম কৰিব লাগিব সেই বিষয়ে আৰু চেষ্টা ট্ৰাই কৰিব লাগে।
ধৰি লোৱা তোমাক মই এটা মানে উদাহৰণ দি আছো অ দুজন ছাত্ৰ একেলগে স্কুলত সৰুৰ পৰা পঢ়িলে হয় নে? কিন্তু লাষ্টত গৈ তেতিয়া ইহতে তোমাৰ আহ পৰীক্ষা দিয়াৰ পিছত এজন প্ৰথম আহিল। আৰু এজন আহিল দ্বিতীয়। উম তেতিয়া তুমি কি কবা?
এ দুজন ছাত্ৰ আছিল তোমাৰ স্কুলত মানে এজন এ এজন প্ৰথম আহিল এজন এজন দ্বিতীয় হল মানে ৰোল নম্বৰ তোমাৰ দ্বিতীয় পালে দ্বিতীয় পজিশন পালে মানে তোমাৰ।
হয় হয়
ইয়াৰ বিষয়ে মানে কি ক'ব লাগে মানে মই ভাবো মানে যিজনে ফাৰ্ষ্ট পাইছে তেওঁ অলপ ভালকে পঢ়িছে মানে চেষ্টা মানে ভালকে পঢ়িছে মানে সেটো তো ভাবোঁ মানে
হয়
মানে মানে ভালদৰে পঢ়িছে আৰু বিষয়টোৰ ওপৰত মানে অলপ ভালদৰে হেৰি কৰিছে তোমাৰ পঢ়া পঢ়া পাতি ভালকে কৰিছে মানে অ সেইটোয়ে ভাবো আৰু চিকেনজনে মানে তোমাৰ পঢ়িবও পাৰে তাত থাকি বেছিকৈ পঢ়িব পাৰে মানে
হয় মানে তোমাৰ অ তুমি কোৱা মতে মানে দুজনে দুজনৰ ভিতৰত যোনজন প্ৰথম আহিছে তেওঁ অলপমান ভালকে পঢ়াৰ কাৰণে তেওঁ মানে ফ্ৰ প্ৰথম আহিছে হয়নে?
অ প্ৰথমে আহিছে আৰু এইটোও হ'ব পাৰে যে যে এইটো হ'ব পাৰে দুইজন ছেকেণ্ড জনে বেছি পঢ়িব পাৰে প্ৰথম জনত থাকি
হয়
কিন্তু প্ৰথমজনৰ কি জানি কমেই পঢ়িছে কিন্তু ভালদৰে পঢ়িছে বস্তুবিলাক পঢ়া সময় খিনি ভালদৰে পঢ়িছে মই সেইটো কম
হয় এইটো তুমি ঠিক কথা কৈছা কিন্তু আমি মানে দেখিবলৈ পাও যে বহু মানুহে ইয়াক মানে ভা ভাগ্য ভাগ্যয় বুলি কয় যে বেচৰা ভাগ্য নাছিলে
হয় হয় হয় হয় হয় মানে সেইটো আৰু সেইটো হয় বাৰু নোহোৱা নহয় মানে হয় যি এই ল'ৰাটো মানে তোমাৰ পঢ়াত ভাল আছিল সেইটো বে চেকেন্ড চেকেন্ড তো তোমাৰ অ প্ৰ চেকেন্ড টো বেছি ভাল হৈছিল প্ৰথমটোত থাকি মানে প্ৰথমটোত থাকি চেকেন্ডটো ভাল হৈছে মানে কিন্তু বেয়াটো ভাল পালে আৰু প্ৰথমটো ই অ চেকেন্ড টোই মানে ফাষ্ট পালে আৰু ফাষ্ট টো চেকেন্ড পালে মানে তোমাৰ মানে এ ভাগ্য বুলি কয় আৰু এইটো কিছুমানে
হয় কিন্তু মোৰ হিচাপত এইটো ভাগ্য বোলা ভাগ্য নহয় কিয়নো আহ ই যদি অলপমান ভালকে পৰিশ্ৰম কৰিলে হয় অলপ ভালকে পঢ়িলে হয় তেতিয়া হয়তো ৱ ৱ সিউ মানে প্ৰথম আহিলেই হয় হয়নে!
হয়। আৰু মই এটা কথা তোমাক সুধিব মানে মানে ভাবিছো আৰু মই মানে এজন ল'ৰা তোমাৰ মানে দৌৰি আছে আৰু তোমানে কি কিবা পুলিচৰ কাৰণে ইণ্টাৰভিউ দিব মানে। ভাল দৌৰাত ভাল আৰু মানে তোমাৰ ভাল দৌৰিছে সি মানে খাছে ৰানিং প্ৰেক্টিচত ভাল। বাকি কিজনত থাকি ভাল মানে সি কিন্তু। তাৰ ইণ্টাৰভিউ আগদিনা যে তাৰ কিবা অসুখ হৈ গ'ল মানে অসুখ এটা হৈ। ইণ্টাৰভিউ টো দিব নোৱাৰিলে মানে সেইটো তুমি কি ভাবা মানে সেইটোতো ভাগ্যৰেই হেৰি।
অঁ এইটো এইটো বাৰু এটা মানে ধৰ নেচাৰেল বস্তু হয় এতিয়া জ্বৰ বেমাৰ এইটো আমি এতিয়া এইটোত আমি কোনো আমাৰ লগত ঔষধ নাই কি আমি আগতীয়াকে তাক ভাল কৰিব পাৰি হয় নে
হয় হয় এয়া দৌৰি থাকোতে ভৰিখন কিবা হ'ল মানে সেইটোতো ভাগ্য বুলি কয় মানুহ যি ভাগ্যত লে খাইছিলে সেটো তোমাৰ ইণ্টাৰভিউটো দিব নোৱাৰিলে আৰু
হয় ভাগ্য মানে আমাৰ এটা বিশ্বাস বিশ্বাস বুলি কওঁ আমি
হয় হয় হয় মানে সেইটো মানে ভাগ্যত ইণ্টাৰভিউ টো দিবই নোৱাৰে আগৰ পৰাই তাৰ কিজানি সেনেকে কৈ থাকে মানুহ বিলাক মানে তাত লিখাই মানে তাৰ সেইটো দিবই নোৱাৰে মানে আগতে আছে সেটো তাৰ মানে
উম ঠিক অঁ ঠিক কথা কৈছা তুমি। আঁহ আগতীয়াকৈ যদি আমি আঁহ এ জানো যে এইটো তাত জ্বৰ আহিব ইয়াত। তাৰ ভৰি কিবা হ'ব তেতিয়া আমি আগতীয়াকে ঠিক কৰিব মানে পাৰিম তাক এইটো এটা
কিছুমান বস্তু তোমাৰ হয় কিছুমান বস্তু যি হঠাৎ হৈ যায় তোমাৰ
খ অহা এটা খোজা হয়।
হয় কিছুমান বস্তু হঠাৎ হৈ যায়। মানে ইমান দিনে হোৱা নাই, ইণ্টাৰভ ঘোৰাদিনা হঠাৎ আহি গ'ল মানে।
উম, কিন্তু এটা বস্তু তোমাক মই কওঁ এ আমাৰ গাঁৱত চহৰত বা উ যাতে মানুহে কয় যে আঁহ সমাজত যদি কোনোবা এজন আঁহ ভাল মানে সম্পত্তি থকা মানুহ। মানুহ আঁহ থাকে তাক তেওঁক চাই কিনে কয় যে তেওঁৰ ভাগ্য কিমান ভাল।
হয় হয় হয় ভাগ্য ভাল কিমান মানে একো নকৰাকে ইমান সম্পত্তি পালে।
আঁহ কিন্তু তেওঁৰ কষ্ট অঁ তেওঁৰ কষ্ট, তেওঁৰ সফলতাৰ, আগৰ যোনটো পৰিশ্ৰম আছিলে এই বস্তুটোৰ কোনেওঁ দেখা নাপাই।
হয় হয় হয় সেইটোতো হয় বাৰু। এইটো তোমাৰ হয় মানে অঁ কিন্তু আগৰ মানে যি কৰিছে মানে। যে সৰুৰ পৰাই মানে তোমাৰ হেৰি কৰিছে আগতে কি যানে। তেওঁ মানে বহুত লোকচানো হৈছিল কিজানি
হয় হয় নিশ্চয় ত'। ঠিকে আছে বন্ধু আজি তোমাৰ লগত অঁ এই বিষয়ত। চনা কৰি কিনে বহুত ভাল লাগিল বহুত কথা শিকিবওঁ পালো।
হয় হয় ভালে লাগিল, মোৰো ভালে লাগিল, আৰু মই লাষ্টত মানে এটা কথা কব বিচাৰো মানে। ভাগ্য আৰু পৰিশ্ৰম দুইটা লাগিব বুলি ভাবি তুমি কি ভাবা মানে মই নাজানো আৰু লাষ্টত সুধিছো তোমাকহ
অঁ ভাগ্যও লাগে। আহ ভাগ্যৰ আগত কিন্তু পৰিশ্ৰমটো অলপ বেছিকে লাগে যেন লাগে মোক।
পৰিশ্ৰমটো বেছিকে লাগে আৰু কিন্তু ভাগ। ভাগ্যটো লাগিব মানে সেইটো তোমাৰ মোটামুটি ধৰা মানে এইটো যি ভগৱানৰ ওপৰত আৰু মানে মানুহ মিলত হয় ন'হ
হয় হয়। ঠিক আছে দিয়া বন্ধু উমম ঠিক আছে অ